অ কোৱা? ভাল ভাল তোমাৰ?
মোৰো আছো দিয়া।
অ।
কল কৰিলো তোমাক।
ঠিকে আছে দিয়া।
বাকী চব ভালে আছে তো ঘৰত?
অ ঠিক ঠাক আৰু মোৰো বেমাৰ।
অ শুনিলো ৰবা তাকে।
অ।
বাকী এতিয়া অলপ গাটো ভাল পাইছা নে বাৰু?
পাইছো আজি তোমাৰ সেই ব্লাড টেষ্ট কৰিলে, আলট্ৰা ছাউন্ড কৰিলে ৰিপৰ্ট দিব, এটা দৰব দিছে আজি মানডে আকৌ মাতিছে।
ৰদ চব ঠিকে আছে
তেতিয়াহ'লে বৰ্তমান ঠিকে আছে তোমাৰ প্ৰেচাৰটো কমি গৈছে একদম ল' হৈ গৈছে।
এ এটা কাম কৰিবা না হাঁহৰ কণী খাবা
অ কৈছে কৈছে কি সদায় এটা কণী খাবা কিন্তু মই কণী খাব নোৱাৰো ন ইমান
কিয়
মানে মই ভাল নাপাওঁ খাই
অলপ কলা নিমখ ছতিয়াই কেনে খাই ল খাই দিবা
অ কৈছে আৰু মাছ খাব দিছে উ মাংস খাব দিছে
উম
হেই আজিকালি বেমাৰৰ নামত বেমাৰৰ নামত বুলি ইমান পইচা যায়
্চ
হেল্ল'
ঠিক কৈছা তুমি
অঁ বাকী সেইটোয়ে বাকী তোমালোকৰ ঘৰত ভালনে?
ঘৰত ভাল বাকী ঠিকে আছে দিয়া দেউতাৰো অলপ গাটো বেয়া মাৰো অলপ বেয়া আৰু দাদাটো জানাই তুমি তাৰ সেয়া হৈছিলে।
অঁ কৈছিলা
সেইটোৱে
এ আজিকালি প্ৰব্লেম নুগুচাই হৈছে কাৰো ফেমিলিত
নাই এ নকবা আৰু এটাৰ পিছত এটা আহে
অ
এই আৰু কি ক'বা আৰু পৰিয়াল বিলাক বেমাৰতো হ'বই দিয়াচোন আজিকালি যি সেই খাদ্য চাদ্য চব ভেজাল।
তাকে আমাৰো বা আহিল এ দিল্লীৰ পৰা সিদিনাখন তাইৰো বেমাৰ তাৰ পিছত এনেকে দেখাই মেলি প গুচি গল তাই
উ কি হৈছিলে
প্ৰব্লেম মোৰ নিচিনা
আচ্ছা আচ্ছা আচ্ছা দেখুৱাচোন ডক্টৰৰ লগত ভালকে কথা পতা কি কয়
অ মই দেখাই আছো মানডে মাতিছে বাৰু
ৰিপৰ্ট বিলাক কেতিয়া দিব
মানডে দিম বুলি কৈছে
আচ্ছা আচ্ছা খালি আচ্ছা আচ্ছা আচ্
উম বাকী তোমাৰ মা দেউতাক কত দেখাই আছা।
অ সেই এখন হস্পিটাহে এলচিটি হস্পিটালত দেখাই আছো।
আহ
অ পোৱা নাই দেউতাখন বেলেগত কৰিমহে আৰু বা জতাৰতটো কৰিব পৰা নাই
পইচা বহুত লাগে ন
আছা বহুত হস্পিটালত পচ
প্ৰাইভেট কেইখনত আৰু বেছি।
তাৰ পৰা আৰু এক সৰু সৰু বস্তু ততে বহু উৎপম প্ৰাৱচ নাইনে
অ
ধৰা কিবা কিবি তেনেকুৱা খুচুৰা ওলাই থাকে।
সেইটোৱেইেতো
প লাই তাৰ পিছত দেখিব বেলেগ বহুত কিবাগিবি
আৰু মই ক'লোৱ নো কাৰো মানে শান্তি নোহোৱাই হৈছে মানুহত
উম ঠিক কৈছে মানে কি কম
এতিয়াতো ফেমিলিত তুমিয়ে চাব লাগে
চাব লাগে অলপ
তুমিয়ে এতিয়া চাব লাগে চবকে।
হয় নকবা আৰুটো
তাকে
বৰ দিগদাৰ অলপ একো নাই দিয়া কৰোবাত উম
দেউ অ দেউতা ভালে আছিল চাইছিল এতিয়া তুমিয়ে আৰু উপায় নাই ন।
সেইটোৱে ৰেস্পন্চবিলিটি বাঢ়িছে আৰু
আমাৰ যে লগৰে নৱনীতা তাইো ফেম প্ৰব্লেম।
আহ তাই কি হ'ল
সেই বেমাৰ জ্বৰ মাকহঁতৰো বেমাৰ ভালকে মানে সিহঁতৰ দোকান চোকান চোৱা নাই এতিয়া।
অ
এই মোক তাই ইমান প্ৰব্লেম আছে আমাৰ
কি কৰে বা দোকানত মানে কিহৰ দোকান?
মানে সিহঁতৰ মানে? ভাতৰ দোকানে আছে ভাতৰ হোটেল
অ আচ্ছা আচ্ছা আচ্ছা আছা ভালেই চোন
চোন নহলে ন কেনেকে ঘৰখন চলিব
উম, নাই কামৰ সৰু ডাঙৰ নাথাকে।
সেইটোৱে এতিয়া তাই কৈছে ঘৰত চবৰে বেমাৰ খুলিব পাৰা নাই, এই
কিবা এটাটো কৰিব লাগিব দিয়াচোন। এইকেইদিন বন্ধ দিলে আকৌ মানুহ বিলাকো উভতি যাব নহয়
উম
অ পিছত আকৌ মানুহ বিলাকে পাহৰি যাব এইখন হোটেল আছে।
অ সেইটোৱে এতিয়া তাই কৈছে ঘৰত অ মা বা দেউতাই ভাল পালে খুলিব পাৰে মানে এজন দতো নহয় ন দুজনেতো লাগিব এই দোকানখনত।
উম, উম ঠিক কৈছে একদম।
উম
এ তেনেকুৱা আৰু, বহুত কিবা-কিবি সবৰে খেলি-মেলি থাক
অহ
বাকী তোমালোকৰ বেলেগ কাৰ? অ আজি এতিয়া ঘৰতে আছো ৰ'বা ৰেষ্ট লৈছো অলপ।
অহ তেওঁ কৈ আছিলা নহয়, কোৱা
আহ-আহ ঘৰৰ মানে কি ঘৰৰ অসুবিধা থাকেই আৰু সবৰে, এটা নহয় এটা ওলাইয়ে থাকে এটা এটাকে।
সেইটোৱে
জীৱনটোৱে তেনেকুৱা মানুহৰ আজি আছে শানি নাই।
হে তাকে আৰু কথা সেইপিনে
তয়েই, টকা পইচা থাকিলেও বেলেগ কথা আছিলে, টকা পইচা নথকাতে ইমান দিগদাৰ।
উম, এটা এটা তোমাৰ মানে, মেডিকেল গলেই কিমান পইচা লাগে ভাবাচোন।
উম প্ৰত্যেক টা তেষ্টতে তোমাৰ কিমান টকা লাগে। বা আৰু দৰব পাতিতো আছে এইবিলাক এক্সট্ৰা
চা যায়।
তাকে, মোৰ মায়েৰ নামত বহুত টকা যাই আছে এতিয়া দৰপত।
অ' দৰব খিনিটো নাখালেও নহয়।
নাখালেওতো নহ'ব এতিয়া।
উম।
হৃদৰোগী যিহেতু হৃদৰোগীৰ মানে এইটো বেছি অলপ চিৰিয়াচটো। ত' অলপ লাগে। আৰু মানে ধৰা মাজতে বন্ধ কৰি দিলে অফিচত অসুবিধা কৰে। এইবোলে তোমাৰ ভৰি ফুলিব হাত চকুুৰ তলুৱাটো। পতি যাব।
সেইটোৱে প্ৰবলেম।
আৰু এটা বেমাৰ নহয় নহয় যথেষ্ট বেমাৰ আছে।
সেইটোৱে আজিকালি মানে বয়স হলে বেমাৰ বিলাক আহি যায়।
অ' ঠিক আছে সেইটো।
বয়স হলে আমি আজিকালি কিন্তু চাবা তুমি আমাৰ বয়সৰ বিলাকৰো বেমাৰ হৈছে যথেষ্ট।
বহুত বেমাৰ আমাৰ এজ'ৰ বিলাকৰ, আমাৰচোন এজ'ত ইমান সৰু-সৰুয়ে চচমা লব লগা হয়।
ভেজলুৱা হৈছে নহয় চব বস্তু।
অঁ।
আৰু আগৰ নিচিনা, আগত মানুহে ধৰা ৰাতিপুৱা সোনকালতে উঠিছে। কাম-চাম কৰিছিল। তেওঁলোকৰ এক্সাৰচাইজ এটা হৈ গৈছিল ব্যয়াম কৰিছিল ন সেনে কে আমাৰ টো ধৰা সেইটো নাই, আমি ৰাতিপুৱা ন - আঠটা, নটা বজাত উঠো।
আৰু আমাৰ এটা কথা কি আমি আগৰ দিনতো মানুহে ছয়টা সাতটাতে ভাত খাইছিল আমি খাওঁ দচটা বজাত ভাত খাইকে বিচনাত উঠি দিওঁ।
উম, ঠিক কৈছা এইটো। দচটা বাজে, মোৰতো আৰু দেৰি হয়। মোৰতো বাৰ তা মান বাজে।
আৰু সেইটোৱেটো আমি - আমি ভাত খাইতো অলপো খোজ নাকাঢ়োঁ, ডাইৰেক্ট বিচনাত আহি যাওঁ মোবাইলটো লৈ
সেইটোৱে।
সেইকাৰণে বেমাৰ বিলাকে আমাক পাইছে।
বেমাৰ বিলাকে পাবই দিয়াচোন না আমি খা-খালি একোয়ে নকৰোৱে, আমি ব্যায়াম কৰো নে খোজ কাঢ়ো নে কি কৰো! দৌৰিবও নাযাওঁ স্বাস্থ্যইতো এদিনতো তোমাক বেমাৰ দেখাবই দিয়া
উম
স্বাস্থ্যৰ কাৰণে আমি দৌৰা দৌৰা দৌৰিব লাগিব খোজ কঢ়িব লাগে
তাকে
পৰিৱেশটোৱে বেলেগ দিয়াচোন আজিকালি আগৰ দিনৰ কথাই বেলেগ আছিলে।
চবে বিজি হৈ পৰিছে ন
উম চবৰে কাম সময়ো নাপায় কোনোবাই ধৰা ৰাতি আহি পায় নটা বজাত আহি ব মন বাই
আৰু কামটোতো কৰিবই লাগিব
নকৰিলে আকৌ চলিব নোৱাৰিব নহয়
উম
সেইটোে এটা অসুবিধা
তাকেেতো
উ হয় স বিিলৰ দিকে সেই মানে কোৱা কোৱা কোৱা
যিমান ফেমিলিত চাবা চাবৰে বেমাৰে পাবা
বেমাৰ আগৰ নিচিনা হাঁহি প্তি নোহোৱা হৈ গৈছে
উম
মানুহে আগতে মন হলি আহিছিল আজিকালি নাই
কভিডৰ পিছতো বহুত বেয়া হৈ গ'ল
অ সেইটোতো আৰু নকবা আৰু সেইটোৱেতটো আমাক কি কৰি দিল ন'
এাকে
সেইটোতো সেইটোোৱে বৰ্তমান ধৰা আমাৰ আমিয়ে দেখি আছো এইবিলাক কিয় নাজানো আৰু প্ৰথম দেখিলো আমি কৰোনা
আহ
তাৰ পিছত দেখিলো আমি এ বিশ্বযুদ্ধ এইবাৰ আকৌ দেখি আছোঁ যে আমাৰ ইয়াতে খাৰুৱা তেলৰ নাটনি
আহ
কি যে আব
থাকে
এতিয়াতে ইমান বেয়া অৱস্থা নখিব বেয়া অৱস্থাই মানি এতিয়াই বেয়া হৈছে
আহ উ হয় বা আৰু
আমাৰ পিছৰ বিলাকচোন সিহঁতৰ চোন আৰু দিগদাৰ হ'ব।
তাকে আমাৰ ইমান প্ৰব্লেম এতিয়া সিহঁতৰ বা কিমান হ'ব।
সেইটোৱেই কি কৰা যায়।
আহ।
পইচাও নাই নহয় যে এনেকে চলি যাম যিকোনো এটা পৰিৱেশত।
সেইটো হয় মানে ফেমিলী লৈও বহুত চিন্তা হৈছে এতিয়া আমি যিমান ডাঙৰ হৈ গৈ আছোঁ।
উম বয়সয়ো হ'ল ন আমাৰ।
মাহঁতৰো বয়স, আহ।
ডাঙৰ হৈ গ'লো। একেবাৰে মানে
অঁ
নাই ঠিকেই আছে। এদিনতটো ডাঙৰ হবই লাগিব দিয়াচোন, তেতিয়া ধৰা অলপ অলপ- দায়ি ত্ব বাঢ়িল আমাৰ।
খিনিয়ে বাঢ়িছে।
হুম হুম।
চাকৰি বিচাৰিব লগা হ'ল আৰু।
চাকৰি ন। ময়ো তাকে ময়ো তাকে ভাবিছোঁ। কিবা এটা পালে কৰিম আৰু।
কিবা যদি এপ্লাই কৰা মোকো ক'বাচোন।
অ মই ভাবি আছো ৰ'বা। অ
আজিকালি বহুত আজিকালি বহুত গভাৰমেণ্ট জব ওলাইছে ন।
অ চৰকাৰী চাকৰি বিলাক ভাল হৈছে ভেজলোৱা নহয় ধৰা।
উম।
আগতে ধৰা টকাৰে কিনিব লাগিছিল আজিকালি বাৰু তোমাৰ পৰীক্ষা দি অলপ পঢ়া শুনা কৰি পাই যায় চাকৰিটো।